শুনিছানে? অ' শুনিছোঁ।
কি কৰি আছে?
মই এনেই তোমাৰ কিতাপ এখন পঢ়ি আছিলোঁ। তুমি কি কৰি আছা?
বাকী আজি ৰাতিপুৱা খালে নে কিবা?
মইতো তোমাৰ এনেই কিবা এটা খালোঁ বাৰু। কিন্তু ভাত পানী খোৱা নাই এতিয়ালৈকে।
অ' নাই - নাই। অ'- ভাত পানী খাম অলপ দেৰিকে।
উম আৰু কোৱা কেনেকে মই কেনেক কে মনত পৰিল মোৰ কথা? ফোন কৰিলা যে?
নাই, আপোনাৰ লগত মানে অ' যি বিষয় এটাৰ লগত কথা পাতিম বুলি ভাবিলোঁ মানে কিতাপ পঢ়ি ভাল পায় নে আপুনি?
অ' ভাল পাওঁ। মই এতিয়া কিতাপ পঢ়িয়ে আছিলোঁ এখন।
হয়, কি কিতাপ পঢ়ি আছিলে?
মই এনেই তোমাৰ এয়া থাকে যে আমাৰ কমিক বুকৰ নিচিনা যে কাহানী থকা, কাহানী
হয় - হয়, মই বাৰু কাহানি কিতাপ পঢ়ি ভালে পাওঁ বাৰু।
অ'। যিমান যেনেকে কিতাপ নপঢ়া কিয় তেনেকে কিতাপে নপঢ়া কিয়, তোমাৰ বহুত কথা তুমি জানিব পাৰা, নজনা কথা।
হয় - হয় - হয়। কিতাপ পঢ়িলে আপোনাৰ জ্ঞানৰ উপৰিও আমাৰ মানুহৰ আচাৰ ব্যৱহাৰো বহুত ভাল হয়।
তোমাৰ চিন্তা শক্তিও বাঢ়ে। নতুন - নতুন বিষয় তুমি শিকিবলৈও মানে ভা- অ' পাৰা আৰু।
নতুন - নতুন বস্তু গম পাওঁ, নতুন - নতুন মানে কিছুমান মানে ভাল বস্তু- ভাল বস্তুৱে বাৰু শিকা যায়। মানে কিছুমান ভালতকে ভাল বস্তু শিকি শিকি লওঁ মানে, কিতাপ পঢ়িলে।
মানে তোমাৰ কিতাপ হৈছে মানুহৰ জীৱনত মানে এক জ্ঞান মানে দিয়া এটা কি বুলি কওঁ ন', এটা হেৰি আৰু উম - উম - উম।
তাকে মানে আজ- হয়, আজিকালি সময়ত মানুহে কিতাপ পঢ়াটো মই দেখাই নাপাওঁ বেছি।
অ' মানুহে কিতাপ পঢ়া আজিকালি আজিকালি তোমাৰ মোবাইলতে মানে সোমাই থাকে আৰু। মানুহে আৰু ক'ৰ কিতাপ পঢ়িব? কিন্তু যিমানে- মোৰ মতে যিমানে তুমি মোবাইল নিটিপা কিয়, নচলোৱা কিয়, এঘন্টা সময় হ'লেও যদি তুমি কিতাপ এখন পঢ়া ন', তোমাৰ সেইখিনি সময়তে তুমি বহুতখিনি কথা জানিব পাৰা। কিতাপ মানে হৈছে তোমাৰ জ্ঞান থ- জ্ঞানৰ ভঁৰাল আৰু।
পৰ পৰা যি পঢ়িছা, তোমাক কেতিয়া এই জ্ঞানটো কামত লাগে, তুমি ক'ব নোৱাৰা।
তাকেতো, তুমি এটা- মই কথা এটা কৈছোঁ হা। তুমি বাৰু, তুমি কিবা পঢ়া-শুনাৰ ক্ষেত্ৰত তে তুমি মোবাইলত চালা কালি পৰহি তোমাৰ সেই কথাটো মন নাথাকিবও পাৰে। কিন্তু তুমি সেই- সেই কথাটো যেতিয়া তুমি এখন কিতাপত পঢ়িবা, তেতিয়াহ'লে সেই কথাটো তোমাৰ মানে যুগ যুগলে মনত থাকি যাব। আজিলৈকে তুমি নিজে চোৱা, আমিতো সৰু কালৰ পৰা ক'ত মোবাইল পাইছিলোঁ? আমিতো কিতাপতেতো অ, আ, ক, খ, এ, বি, চি, ডি শিক্ কিছিলোঁ। আজিলৈকে আমাৰ মনত আছে ন'? আমাৰ মানে মগজুত সোমাই গৈছে সেই কথাটো। যে মানে লিখা, পঢ়া ফোন কৰা কাৰণে আমি বহুত মানে জানিব পাৰিছোঁ, কি কোৱা তুমি?
অ' ঠিকেই কৈছে। আ- আমাৰ সময়তনো ক'ত মোবাইল আছিল? মোবাইল আছিল বাৰু, টিপা-টিপি মোবাইল আছিল। স্মাৰ্ট ফোন নাছিল ন'? ছো আমি- আমি মানে দিনটো কিতাপ পঢ়ি থাকোঁ বা বি- বিভিন্ন কাম কৰি থাকোঁ, কিতাপ পঢ়ি থাকোঁ, খেলি থাকোঁ। মানে- মানে আমাৰ তাত দিনটো কেনেকুৱা যায়, মানে এনে এ- এইবিলাক কাম কৰি থাকোঁ কিতাপ পঢ়ি থাকোঁ, খেলি থাকোঁ বা পথাৰত যাই অলপ বহো। নদীৰ পৰাত বহো, এনেকুৱা টাইপ। কাৰণ এটি এতিয়া চাব ম- বাচ্ছাকেইটাক মানে আগৰে পৰা দুই-তিনি বছৰৰ পৰাই মোবাইল দিয়া আৰম্ভ কৰে কিন্তু।
উম, সেইটোৱে কথা।
এইটো কিন্তু গাৰ্জেন বোলে বেয়া কাম কৰি আছে। পিছলৈ এনেকুৱা হ'ব, বাচ্ছাবোৰৰ মানে মোবাইল নিদিয়াকে থাকিবই নোৱাৰি। মোবাইল দিয়াৰ ফলত কি- কিবা এখন কিতাপ দিয়ক। এ বি চি
অ' কিতাপ দিয়ক। আৰু মোৰ মতে কি জানা কিতাপ কিতাপ যোনে পঢ়ে নহয়, বহুত পঢ়ে, কিতাপৰ- কিতাপ পঢ়া মানুহৰ তুমি চ ৱাচোন, ব্যৱহাৰ-পাতি তোমাৰ কথা কোৱাৰ ধৰণ- অ', ব্যবহাৰ লগতে তোমাক কথা কোৱাৰ ধৰণো মানে ভাল হয় তেওঁলোকৰ।
বহুত ভাল, বহুত ভাল। আৰু মানে আজি আজিকালি মানুহবোৰৰ যে মানে আচাৰ-ব্যৱহাৰ কিছু মানুহৰ কিন্তু ভা- ভাল হ'ব পাৰে কিছু বেছিভাগ মান- বেছি সংখ্যক মানুহৰ কিন্তু আচাৰ ব্যৱহাৰটো কিন্তু ভাল নহয়। কাৰণটো কি, তেওঁলোকে কি তাপ নপঢ়ে। আ- আ- মানে বাহিৰৰ জ্ঞান একো বুজি নাপায়।
তাকেই। মই কিন্তু তোমাৰ ব- কাহানী হওঁক বা উপন্যাস হওঁক, এইবোৰ পঢ়িলে আৰু বিশেষ ক মই ইতিহাস ইতিহাসৰ তোমাৰ যিবোৰ আমি ধৰা, অ'- মানে চৰকাৰী চাকৰিৰ কাৰণে যিবোৰ প ঢ়ো, সেইবোৰ পঢ়ি মোৰ খুব ভাল লাগে। অসমৰ ইতিহাসৰ কথা অসমৰ ইতিহাসৰ কথা, গুৱাহাটীত তিহৰ কথা, মোক শুনি মানে পঢ়ি বিৰাত ভাল লাগে। আহোম ৰাজত্ব কালৰ কথা
ঠিকে কৈছে। এইবিলাক আপোনাৰ চৰকাৰী চাকৰিত ইন্টাৰভিউ এটাত এইবিলাকে সোধে। এই জ্ঞানটো আপোনাক তেতিয়া কা মত দিব, এতিয়া পঢ়া জ্ঞানটো।
উম, মই ভাবো মোবাইল বা টিভিত মানে চোৱাতকে তু মি কিতাপত যদি পঢ়া, মোবাইলত সময় নষ্ট নকৰি, মনত থাকে আৰু তোমাৰ অ'- তোমাক জ্ঞান বহুত
হয় - হয়। ম- মোবাইলৰ ময়ো বাৰু পঢ়িছোঁ, মোবাইলৰ কাৰণে কোনটো মই বেছি টাইমৰ কাৰণে মনত ৰাখিব নোৱাৰোঁ মোবাইলৰ পৰা। মানে কিতাপৰ পৰা পঢ়িলে মানে যি এনেকুৱা মনত থাকে। মোবাইলৰ পৰা কিবা এটা মানে কুৱেছন এনছাৰ বাৰু যিয়ে চাওঁ বাৰু পঢ়িলে মানে বেছি টাইম মনত ৰাখিব নোৱাৰোঁ।
আৰু কেতিয়াবা কি হয় চাবা, কিছুমান মানুহৰ মাজত তোমাৰ কিবা এটা কথা যদি আলোচনা হয় তুমি সেই আলোচনাত ভাগ লব পাৰা। মানে কি, তুমি এনেকুৱা কথা ক'ব পাৰা কিতাপ এখন পঢ়িলে, তেতিয়া চবে মানে জানে আৰু যে বা, বহুত- বহুত জানে আৰু। সেই বস্তুটো কিতাপ- কিতাপ চালেহে গম পাবা। কিতাপ চালেহে তোমাৰ কিতাপ পঢ়িলেহে তোমাৰ সেই বস্তুটো আৰু তোমাৰ পঢ়াৰ বাসুবাৰে কিতাপ পঢ়িলে তোমাৰ মনোযোগ মনোযোগ বাঢ়ে প্লাছটুৰ লগতে উম আৰু ধৈৰ্য্য ধৰি ধৈৰ্য্যও শিকায় তোমাক
আৰু তোমাৰ মুখৰ কথা কোৱাটো ভাল হ'ব।
অ যাকে তাকে যেনেকুৱা তেনেকুৱা ব্যৱহাৰ বা সেনেকুৱা কোৱা সেইবোৰ তোমাক কিতাপে কিতাপে তোমাক মই কৈছো নহয় কিতাপ হৈছে মানুহৰ জীৱনৰ এটা বন্ধু। বন্ধু বুলি কব পাৰি আৰু উম। মই আগতে যেতিয়া স্কুলত পঢ়ি আছিলো স্কুলৰ পৰা আহি মই সদায় এখন এখনকে কিতাপ পঢ়ো য'ত কাহানী থাকে মই খুব ভাল পাওঁ।
হয়। আপুনি চাওঁক, যেনেকুৱা চন্দ্ৰ কুমাৰ আগৰ ৱালা, তাৰপিছত হেমচন্দ্ৰ গোস্বামী, তেওঁলোকেতো বহুত মানে ডাঙৰ ডাঙৰ কিতাপ লিখিছিল তেওঁলোকে এইটোৰ কাৰণে বিখ্যাত আছিল যেন মই ভাবো। গ্ৰন্থটো বহুত ডাঙৰ ডাঙৰ লিখিছিল।
আৰু মই তোমাক এটা মানে উদাহৰণ দিওঁ মামনি ৰয় গোস্বামীৰ বিষয়ে তুমি চাগে জানা তেখেতক চিনি পোৱা তেখেত তেখেত তেখেত এগৰাকী দুৰ্ভগীয়া মানে মহিলা বুলি ক'লেও বেয়া নহব কাৰণ তেখেতৰ জীৱনীতটো বহুত দুখ লগা তেখেতৰ ছোৱালী কালৰ পৰা মানে তেখেতে যিখিনি মানে মানে পৰিস্থিতি তেখেতে পাইছে। কিন্তু তেখেতৰ নাম বিখ্যাত হোৱাৰ কাৰণ হৈছে কিতাপ। তেখেতে কিতাপত তেখেতে উপন্যাস লিখি আজি তেখেতৰ চিনাকি এটা দিব পাৰিছে যে মামণি ৰয়চ্যম গোস্বামী সাহিত্যিক বুলি কে। তেখেতৰ জীৱনীৰ কথা প পঢ়িলে তোমাৰ দুখ লাগি যাব। কিন্তু তাৰ পাছতে
কিতাপ লিখিয়ে যদি বিখ্যাত হ'ব পাৰে তেতিয়া আৰু কি লাগে।
সেইটোয়েটো কথা কিছুমানে ইমান ধুনীয়া কবিতা লিখে।
তেওঁ তেওঁ নাই তেওঁলোকে বিখ্যাত কিয় হৈছে তেওঁলোকৰ কিত কিতাপত নিশ্চয় কিবা মানে এ মানে কিতাপখন পঢ়ি নিশ্চয় কিবা সুৰ আছে কিতাপটোত মানে ভাল আছে। লিখন লিখনিৰ ষ্টাইল বা যিও হওক কিতাপটোৰ ভিতৰত ভাল আছে বস্তু এইটো কাৰণে টো বিখ্যাত হৈছে ন মানে কিতাপটো চলিছে।
তাকেতো হম শিশু সকলেও চাবা তোমাৰ কিতাপ পঢ়িলে সৰুৰে পৰা তোমাৰ জ্ঞান পাই বা তোমাৰ প পঢা পঢ়িবলৈ তাহতৰ মানে এটা অভ্যাস এটা হৈ যায় যে পঢ়িব লাগে আৰু পঢ়িলে তাৰ মানে তোমাৰ মনোযোগ টো বেছি বাঢ়ে ত' কিতাপে কিতাপে সৰুৰ পৰা ডাঙৰলৈকে বা বয়সিয়াল মানুহৰ মোৰ দেউতাই আজিও মোৰ দেউতাই আজিও কিতাপ পঢ়ে। মই দেউতা চকু দি অলপ কম দেখা পায় তথাপিও চশমা টো পিন্ধি যেনে একে ধৰণৰ কিতাপ পঢ়িব মানে কিতাপ তুমি পঢ়াৰ কোনো বয়স নাই।
বয়স নাই বয়স নাই আৰু কিতাপ নহলে আমি কেনেকে পৰীক্ষাত পাছ কৰিম বা কেনেকে চাকৰি পাম।
তাকে
লাগিবই কিতাপ
তোমাক কোনো মোবাইল কোনো লেপটপ কোনো কম্পিউটাৰে তোমাক সেইখিনি জ্ঞান দিব নোৱাৰে যিমান তোমাক এখন কিতাপে দিয়ে।
হয় হয় হয় ঠিকেই কৈছে। লেপটপ, কম্পিউটাৰৰ মানে মোবাইলৰ কথাটো মনত থাকে কিন্তু বেছি টাইমৰ কাৰানে নহয় একদিন বা দু দুদিন তাৰ পিছত পাহৰি যোৱা যায়।
আৰু মই জনাত যিসকলে সৰুৰ পৰা কিতাপ।
আৰু হয় আৰু আপোনাৰ লেপটপ মোবাইল মোবাইলৰ স মানে এইবিলাকত পঢ়াতকে ব্ৰাইটনেছ বঢ়াই কেনে পৰিব লাগে ন। ন মানে টাৱাৰ টো ওচৰত তাৰো ফলত চকুৰো বেয়া ইয়া হয়।
চকুৰ বেয়া অ হয় হয় সেইটো তুমি ঠিক কৈছা সেইটো কিন্তু বহুত ভাল কথা কৈছা। সৰু সৰু ল'ৰা ছোৱালীবিলাকে চাবাচোন আজিকালি চশমা সৰুতে লয়।
হয় তেওঁলোকে কাৰণ তিনি বছৰে মায়ে তিনি বছৰতে মায়েক। দেতাকে মানে মায়েক দুউটাকে মানে আজিকালি কি হৈছে কান্দি আছে মোবাইলটো দি দিওঁ।
আহ কিন্তু মোবাইলৰ পৰা তোমাৰ বহুত বেয়া বস্তু শিকিব পাৰি মই কথাটো কৈছো মোবাইল এটাৰ পৰা তোমাৰ ভাল বস্তু শিকিব পাৰি বেয়া বস্তু শ কিন্তু কিতাপ এখনৰ পৰা তোমাৰ কেতিয়াও বেয়া
নাই নাই কি কিতাপ হয় হয় কি কিতাপত বেয়া বস্তু না থাকে কিন্তু মোবাইলত দুটা বস্তুৱেই থাকে।
আৰু মই তোমাক এটা কথা কব বিচাৰিছিলো সৰুৰ পৰা যেতিয়া পঢ়াৰ অভ্যাস এটা থাকিব এটা। শিশু শিশু শিশু বোৰৰ সৰুৰ পৰাই যদি ৰয়। হয় সেই অভ্যাসটো তোমাৰ ডাঙৰলৈকে থাকি যায়।
আৰু মানে জোন শিশুৱে মানে তিনি চাৰি বছৰ। ৰ পৰা কিতাপ পঢ়ে ভালকে সেই শিশু একদিন হলেও ডাঙৰ হৈও মানে ভাল এটা মানুহ হব
মই সেইটোয়ে কৈ আছো ডাঙৰ হোৱালৈকে সেই অভ্যাসতটো থাকি যায় আৰু যিমান পঢ়ে সিমান তোমাৰ। চৰকাৰী চাক হওক বা ভাল ভাল তোমাৰ কম্পেনী চাকৰি হওক পাবলৈ কাৰনে বেছি মানে ভৱিষ্যতটো ভাল হয় তাহাঁতৰ কিতাপে মানে ভৱিষ্যত ভৱিষ্যত গঢ়াই মানে গঢ়ি
কাৰণ তেওঁলোকৰ ব্ৰেইন টো সৰুৰে পৰা চাৰ্প হৈ আহে।
চাৰফ হৈ আহে পঢ়ি পঢ়ি উম। এটা এটা শব্দৰ অৰ্থ বুজে এটা এটা জটিল শব্দও তেওঁলোকে। বুজি পায়
বুজি পায়
তাকেইেতো
ঠিক আছে বাৰু ৰাখিছোঁ দিয়ক।
আহ ঠিক আছে দিয়া ভাল লাগিল আহ মোৰো ভাল লাগিল কৰিবা আৰু ফোন
অ অ কৰিম দিয়ক ঠিক আছে